হেল্লৌ, অ শুনিছা নে?
অ শুনা পাইছন, মই শুনা পাইছো অঁ।
অঁ এই বহুত দিন খবৰ খাতি নাই যে?
এ অলপ ব্যস্ত আছিল অ, বিভিন্ন কাম কাজত ব্যস্ত আছোঁ যে আজিকালি।
হয় বাৰু মই এই সেই এই মোৰ কচিংটোৰ পৰা একদম ৰেহাই হোৱা নাই নহয় বহুত দিন।
তাকে এই আজিকালি মানুহবোৰৰ আগৰ সময় নোহোৱাই হ'ল দেখোন তোৰ আৰু দিনটোও ছুটি হৈ গ'ল নহয়!
হয়, হয়।
ইটো-সিটো কাম কৰি থাকোতে মানে শেষেই হৈ গ'লগে।
অ', অ', হয়, বাৰু দেই। মই, এই বহুত দিন এনেই খা-খবৰ এটাও ল'বলৈ মাৰিলোঁ।
অ'। তাকে তাকে অ', এই অলপ এই বতৰটো বেয়া হৈ থকা নাই জানো এতিয়াতো বৰষুণ আহে আকৌ ঘপকৈ ৰ'দ দি দি দিয়ে।
উম, উম।
এই মানে গা-চা একদম পুৰা বেয়া হৈ আছে, পানী লগা কিবা কিবি জ্বৰ আজিকালি আকৌ জ্বৰটো বৰ দীঘলীয়া জ্বৰ হ'বলৈ লৈছে।
অ', অ', মইও আজি এই ঘৰলে আহিলোঁ।
ভাল নহয়। অ'।
উম। ঘৰলৈ আহিলোঁ মানে হেৰি আজি মোৰ মানে এই ঢলপুৰত হেৰি আছিলে। বিজ্ঞানৰ এইটো প্ৰজেক্টৰ হেই কম্পিটিশ্যন। প্ৰতিযোগিতা। তাৰপিছত তাকে মানে মই আজি হেই কৰিলো হি ইয়াত আকৌ ছেকেণ্ড পালোঁ বাৰু।
অ', চেকেণ্ড পালি ন', তাকে এই টো শুভেচ্ছা জনালো দেই।
অ', ধন্যবাদ ধন্যবাদ।
মানে আজিকালি কি হৈছে তোৰ বিজ্ঞান প্ৰযুক্তি ক্তি বিদ্যাটো মানে একদম বহুত চৰম সীবাতে হেৰি
হয়, হয়।
চৰম সিবাত মানে
মই হেই মই হেৰি বনাই ম-মই এই ৰবটিক্সৰ ওপৰত বনাইছিলো আজি।
অ', অ', অ', আজিকালি কিন্তু এই বস্তুটো কিন্তু নতুন ধাৰণা আহিছে আকৌ।
অ', ৰবটিক্স টো মানে মই এনেকে বনাইছোঁ যে ৰবটতোয়ে মানে যি কথা কয় মানুহজনে বা ব্যক্তিজনে।
অ'।
সেই কথাটো ফ'ল' কৰে মানে মই এতিয়া যদিবা ক'লোঁ আগলৈ যোৱা, তেতিয়া মানে ৰ'বটটো সেই কথাটো পেলাই আগলৈ মানে যোৱা যায়, এনেকুৱা মানে। যদি কওঁ এ কিনাৰত থৈ দিয়া। কিবা বস্তু এটা সেইটো মোক দাঙি দিয়া, উঠাই দিয়া বা তেতিয়া মানে সেইটোৱে এই ৰবৰটো উঠাই দিয়ে এনেকুৱাকে মই সেইটো বস্তু বনাইছিলোঁ।
অ', হয়। একদম মানে এইটো আজিকালি কি হ'ল শুনিবি আজিকালি অকল ৰবটিক বুলি নহয়। আজিকালি বৰ্তমান বিশ্বখনত মানে এই বিজ্ঞান প্ৰযুক্তিয়ে মানে আমাক বহুত খিনি আগুৱাই নিলে আমাৰ সময় আমাৰ খৰচ মানে আৰু বহুত খিনি কাম মানে সহজলভ্য কৰি পেলালে, হয় নে নহয় ক'?
হয়, হয়, আজিকালি মোবাইল বা এই লেপটপ-চেপটপ অহাৰ পৰা কিমান কাম নোযোৱাকেই হয় বাহিৰলৈ। ঘৰতে বহি কৰিব পৰা হ'ল।
সেইটোৱে আজিকালি বিজ্ঞান প্ৰযুক্তিয়ে তই মই প্ৰথমতে তোক মই শুনিবি দেই আমি আগতে আমাৰ আদিম যুগত মানুহ বিলাকে কি কৰিছিলে যে গছৰ ছা গছৰ ছাল হওঁক গছৰ পাত হওক এইবোৰ শুকুৱাই পেলাই সিহঁতে নিজৰ বস্ত্ৰ হিচাপে পৰিধান কৰিছিলে কিন্তু যেতিয়াই বিজ্ঞান প্ৰযুক্তিবিদ্যা আহি গ'ল তেতিয়া আমি কি হ'ল যে আমি সূতা কাটিব জনা হ'লো। আকৌ সূতাবোৰ আমি ধুনীয়াকে গুঠি পেলাই কাপোৰো বব জনা হলো। সেই তেনেকে কৰি কৰিহে কিন্তু আজি আমি লজ্জা নিবাৰণ কৰিবৰ বাবে আমি এটা উপযু ক্ত পোচাক আমি কিন্তু লাভ কৰিছো, হয় নহয় তই কথাটো ক?
হয় হয় হয়।
এতিয়া আমি যদি আগৰ এতিয়া সেই আদিম যুগৰ ব্যক্তিসকলৰ যদি মগজু যদি বিকাশ নহলহেঁতেন তেতিয়া কিন্তু বৰ্তমান সময়ত কিন্তু এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ মানে ইমান এটা উন্নতি হব বুলি আমি কিন্তু কেতিয়াও আশা কৰিব নোৱাৰো।
অ নোৱাৰি নোৱাৰি দেই।
এতিয়া ৰাতিপুৱা আমি শুৱাৰ পৰা উঠাৰ পৰা ৰাতি বিচনাত শুৱালৈকে আমি সকলো ক্ষেত্ৰতে কিন্তু আমি বিজ্ঞানক অগ্ৰাধিক দিব‌ লাগিব আৰু বিজ্ঞানৰ ওপৰতে আমি নিৰ্ভৰ কৰি আছো।
হয় হয়। এতিয়া আমি ৰাতিপুৱা শুই উঠিয়ে মোবাইলটো প্ৰথম দৰকাৰ হয় মানুহক কিবা এটা কামত। বা ৰাতি শুৱাৰ আগত মানুহে আজিকালি এই বি বিজ্ঞানৰ জহতে মানে মোবাইল চোবাইল আহিলে হয় নাই মোবাইল চোবাইল অহাৰ কাৰণেটো এতিয়া মানুহে ৰাতিপুৱা টাইমত উঠিবলৈ বা সময়ত উঠিবলৈ এলাৰ্ম বুলি হেৰিটো ব্যৱহাৰ কৰিবলৈ ললে মোবাইলতে থাকে যিহেতু।
অহ অহ।
সেইবিলাক সময়মতে মানে চব কাম কৰোৱাবলে মানে এই বিজ্ঞানে আমাক বহুত সহায় কৰে।
অ বিজ্ঞানে, সহায় কৰে মানে এতিয়া আমি যেতিয়া শুৱাৰ পাতিৰ পৰা উঠোঁ তেতিয়া আমি প্ৰথমতে হাত দিওঁ যে ফোনৰ এলাৰ্মটো বন্ধ কৰিব লাগে। সেই এলাৰ্মটো বা সেই ফোনটো আমি বিজ্ঞানৰ বলতেই পাইছো।
হয় হয়।
তাৰপিছত আকৌ আমি যেতিয়া উঠি পেলাই দাঁত ব্ৰাছ কৰো। সেই দাঁত ব্ৰাছ কৰা পদ্ধতিটো আমি বিজ্ঞানে দিছে আকৌ যেতিয়া আমি চাহ একাপ খাবলৈ যেতিয়া আমি হাতত কাপ টো লওঁ, সেই যে কাপটো যে বনাব যে জানিছো তাৰো আৰতে কিন্তু বিজ্ঞান প্ৰযুক্তিবিদ্যাই আছে।
হয় সেইটোৱে আমি হা কাপটো দাঙিলেও বিজ্ঞান আছে আজিকালি।
হয় আকৌ, যেতিয়া আমি নিউজ পেপাৰ এখন হাতত লৈছো যেতিয়া আমি এতিয়া আজিকালি কি হৈছে বিজ্ঞান প্ৰযুক্তিৰ যুগ তে আজি আমাৰ সামাজিক মাধ্যমসমূহ ইমান দ্ৰুতগতিত বিকাশ হৈছে। যে সৌ আমেৰিকা বা লণ্ডনত হোৱা এটা কোনো কথা হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি মাত্ৰ মিনিটতে আমাৰ এটা তথ্য তাৰ পৰা আহি
হয় আজিকালি মোবাইলতে ফেচবুক নামৰ বস্তুটোৰ জৰিয়তে দুখোন আজিকালি আমি সকলো নিউজ পাবলৈ লৈছোৱে। আকৌ আমি যদি তাত যদি আমি কথাটো ক নিলিখাকে কৈও দিওঁ তেতিয়াও নিউজটো ওলাই আজিকালি।
হয় আজিকালি এনেকুৱা সুবিধা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বলত আজিকালি আমি মানুহে ইমান অ অ। মানে সফলতা ইমান উচ্চ স্তৰত লাভ কৰিছো যে আমি হাজাৰ কিলোমিটাৰ দূৰত, থকাৰ পিছতো আমি এজনে আনজনৰ মুখামুখিকৈ আমি কথা পাতিব পাৰিছো এই মোবাইলটোৰ জৰিয়তে। কম্পিউটাৰটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ আমাৰ মনৰ ভাৱ আমি বহীত নিলিখা, কৈ কম্পিউটাৰটোতে আমি লিখিব পাৰিছো। গতিকে এনেকুৱা এটা যত মানে আমি ব, বৰ্তমান এনেকুৱা এটা মানে এটা দৌৰত মানে আমি সোমাই পৰিছো যত বিজ্ঞান প্ৰযুক্তিবিদ, বিদ্যাৰ মানে বিদ্যাৰ অবিহনে আমাৰ মানৱ সভ্যতাৰ বিকাশ কেতিয়াও হ'ব নোৱাৰে বুলি আমি মানে, ভাবি লৈছো হয় নয় তোৰ মতে কি তেনেকুৱা কি কথা কয়?
ত কথাটো মানে বিজ্ঞান প্ৰযুক্তিবিদ্যা আমাৰ সমাজত দৈনন্দিন জীৱনত কেনেধৰণৰ সুবিধা। দিছে বুলি তই ভাব?
আ মই ক মই জনাততো এতিয়া মানুহকতো সকলো। সকলো কামতে বহুত সহায় কৰিছে, যেনে এতিয়া, আহ কব গ'লে আজিকালি আমি কিবা কাপোৰ কানি দৰকাৰ হলে বাহিৰলৈ নোযোৱাকে। সেইবিলাক বিজ্ঞানৰ জৰিয়তে তো, ম বনোৱা মোবাইলটোতে আমি সহায় কৰি ল'ব পাৰো।
একদম একদম, এতিয়া আমাক বিজ্ঞনে কি প্ৰথমতে অ ক।
যিদৰে ফ্লিপকাৰ্ট এমেজন ওলাইছে। সেইটোৱেতো আমাক বহুত সুবিধা কৰিছে ঘৰৰ একদম এ দৰ্জাৰ সন্মুখত বস্তু, তু দি থৈ যায় আজিকালি।
হয় হয়।
আৰু সেনেকে খাদ্য বস্তুৰ কাৰণেও, ওলালে এ জাম জমেটু', চুইগি সেইবিলাক অইন ইত্যাদি ইত্যাদি ধেৰ ওলাল।
হয় হয় এতিয়া আমি চাবি দেই এতিয়া, বিজ্ঞান প্ৰযুক্তি বলতে আমাৰ এতিয়া আমি আগতে যদিহে, আমি, আমাৰ নিজৰ গাঁও অঞ্চলৰ পৰা যদি আমি চহৰলৈ যদি যাব লগা হয় যেনে নহ'লে এ, এটা দিন চহৰলৈ যাওঁতেনে আমাৰ খৰচ হয়, আকৌ বেলেগ বাহিৰৰ দেশৰ ক, কথা যদি ক'বলৈ যাওঁ আগতেটো গৰু গাড়ী হে আছিলে।
হয়', হয়।
সেই গৰু গাড়ী সেই চকা আৱিষ্কাৰো এটা বিজ্ঞান।
হয়', হয়। এই চকে আমাক এতিয়া বিভিন্ন জেগাত আমি যাবলৈকাটো সুবিধা কৰি দিছে।
হয়। আ আগতে মানুহে খোজ কাঢ়ি যি কণ, সময় আৰু মানে যি কণ দূৰত্ব যাবলৈ আমাক, আ আধা বা ছয় ঘন্টা সময় লাগিছিলে, কিন্তু আজিকালি পৰিবহন, আৰু যোগাযোগ মাধ্যম ইমানেই দ্ৰুত গতিত বাঢ়িছে যে মানুহে নিমিষতে সেই, পুৰণিকলীয়া ছয় সাত ঘণ্টিয়া যি ৰাস্তা সেই ৰাস্তা আজিকালি কিন্তু এঘণ্টাতে কিন্তু, সম্পূৰ্ণ কৰিব পাৰিছে। গতিকে এনে এটা প্ৰেক্ষাপটত ত মানে বিজ্ঞানে আমাৰ ৰা জীৱ জীবনৰ প্ৰত্যেকটো, ক্ষেত্ৰতে আমাক মানে সহায় কৰি আহিছে হয় নহয় তই কথাটো ক?
অ'
এতিয়া, আজি মানে আমাৰ বিজ্ঞান প্ৰযুক্তি, টি আমাৰ এতিয়া ৰেল গাড়ীলৈকে চাহ তই। ৰেল গাড়ীয়ে, টো ইঞ্জিন টো আৱিস্কাৰৰ ফলত এতিয়া কিমান ফটাফট আমি, কাম খিনি কৰিব পাৰিছোঁ এতিয়া, সেই চহৰলৈ যাবলৈ আমাক কিমান কম সময় লাগিছে।
হয়', এতিয়া সেনেকেটো এ মানুহে এইটো উৰা জাহাজো বনালে। বিজ্ঞানীয়ে।
হয়', হয়।
সেই ল'ৰাটো আমাৰ এতিয়া এতিয়া চাব গলে ৰে ৰেলতকৈও বা নিজৰ বা গাড়ী মটৰতকৈও উৰাজাহাজত আজিকালি আমাক এনেকুৱাই সুবিধা কৰিলে যে ঘন্টাতে আমাক ইয়াৰ পৰা মোম্বাইত তে পোৱাই দিব পাৰে।
হয়, হয়।
সেইবিলাক কবলৈ গ'লেটো এজন এজন বহুত ভাল কামেই কৰিছে ন বিজ্ঞানীজনেও?
কি ক হয়তো এতিয়া এতিয়া আমাৰ বিজ্ঞানৰ বলতে মানুহে কি কৰিছে আমিটো আগতে কি আছিলে আমি আগতে মাটিতহে আছিলো যে আহ, মাটিখনে মানুহৰ বা অন্য জীৱ -জন্তুৰ বাবে মানে বাসস্থান আছিলে, কিন্তু যেতিয়াৰ পৰা বিজ্ঞানৰ আৱিষ্কাৰ হ'ল তেতিয়া পৰা মানুহে নাওঁ বনাবলৈ শিকিলে, জাহাজ বনাবলৈ শিকিলে সেই নাওঁ, জাহাজৰ ফলতে মানুহে কি কৰিছে যে পানীত, তেওঁলোকে বিচৰণ কৰিব খুজিছে। আৰু কেৱল পানীতে যে বিচৰণ কৰিছে তেনেকুৱা নহয়। উৰা জাহাজ বনাইছে উৰা জাহাজ বনাই বনাই পেলাই মানুহে মানে এই আকাশৰ ওপৰতো উৰিবলৈ সক্ষম হৈছে।
হয়', হয়।
পাখি নথকাৰ পিছতো মানে আমাৰ মানুহে মানে উৰা জাহাজত উঠি পেলাই আকাশ মাৰ্গত একদম, আৰামছে খোলাকে ফুৰিব পাৰিছে। ইয়াৰ উপৰি আমি আকৌ আজিকালিটো তই এইটো কথাই গম পাইছ নাই। যে চন্দ্ৰতো মানুহে খোজ পেলাবলৈ সক্ষম হৈছে।
হয়', হয়। প্ৰথমটো নীল আমষ্ট্ৰং আছিলে সেইজনেটো এ কিমান দিন কিমান দিন মানে বছৰৰ পিছতটো প্ৰথমটো খোজ পেলালে চন্দ্ৰত
হয়', হয়', হয়।
এনেকে এতিয়াটো আমাৰ অ' অ' হেৰিত আমাৰ এইটো, মাউণ্ট এভাৰেষ্টতো অসমৰ বহুত কেইজন ব্যক্তি বা লোকে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।
সেইটোৱে আগতে এতিয়া ওখ ওখ পৰ্বত দেখি মানুহে ভয় খাইছিলে যে এইটো কি বস্তু বা এইটোলৈ গ'লে কি হ'ব কিন্তু আজিকালি বিজ্ঞান প্ৰযুক্তিবদ্যাৰ ফলত এনেকুৱা কিছুমান বস্তু মানে এনেকুৱা কিছুমান আমি টুলচ আমি হাতত মানে আহি পৰিছে যে আমি নিমিষতে যাব প পাৰো। আগতে আন্ধাৰ হ'লে কেৱল পোহৰাই তোলাৰ এটাই উৎস আছিলে যে আমি ঘৰতে বহি পেলাই চাকি বা কেৰাচিন তেল বা বিভিন্ন কিবা বস্তু জুই জ্বলাই পেলাই আমি পোহৰ কৰি ৰাখিছিলোঁ। কিন্তু আজিকালি লাইট আহিলে টৰ্চ আহিলে গতিকে আমি কবালে গলেও আন্ধাৰে মুন্ধাৰে যাব নালাগে আমি হাতত টৰ্চ টো যদি লৈ যাওঁ আমি সেই দিনত যেনেকুৱা পোহৰ হৈ থাকে সেই তেনেকুৱা পোহৰ কৰি তুলিব পাৰি গতিকে বিজ্ঞানে আমাৰ মানুহৰ দৈনন্দিন জীৱনত অভূতপূৰ্ব সঁহাৰি জনাইছে সেইটো আমি কেতিয়াও নুই কৰিব নোৱাৰো।
হয় হয় পৰ্বতলৈ এতিয়া যাবলৈ মানুহে মানুহক এই বিজ্ঞানৰ দ্বাৰাইটো অক্সিজেন গেছ চিলিণ্ডাৰ প্ৰভাইড কৰিছে।
সেইটোৱেই এতিয়া বিজ্ঞানৰ বলতে আমি কি কৰিলো বায়ুক ধৰি পেলাই আমি এটা বাকচৰ মাজত মানে সোমোৱাই পেলালো, এতিয়া আমাৰ এসময়ত চাগে মানুহ বিলাকে কল্পনাও কৰিছিলে। কল্পনাও কৰা নাছিলো যে আমিও নেদেখাকেও কিছুমান বস্তু থাকে, এতিয়া সৰু সৰু অনুজীৱবোৰ আমি কেতিয়াও কাহানিও নেদেখো, খালী চুকুৰে জানো কেতিয়াবা দেখিব পাৰিম? কিন্তু বৰ্তমান কি হৈছে, অনবীক্ষণ যন্ত্ৰৰ দৰে কিছুমান সূক্ষ্ম বস্তু পৰীক্ষা কৰা কিছুমান এনেকুৱা যন্ত্ৰ ওলাই পৰিছে, যিবোৰ যন্ত্ৰৰ সহায়ত মানে আমি সেই সূক্ষ্ম সূক্ষ্ম বস্তুবোৰ মানে দেখিব পাৰো। আৰু কেৱল দেখিবই নহয়, সেইবোৰ কেনেদৰে কাম কৰে কি কাম কৰে, কি খাই, কি মেলে সেই গোটেইখিনি কথা কিন্তু আমি এই বিজ্ঞান প্ৰযু তি যুগত আমি দেখিবলৈ সক্ষম হৈছো।
হয়, হয়।
কিন্তু বিজ্ঞান প্ৰযুক্তিবিদ্যা এতিয়া এটা মুদ্ৰাৰ যেনেদৰে দুখন পিঠি থাকে ঠিক তেনেদৰে কিন্তু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বহুতো অসুবিধা আছে, এতি যিবোৰ অসুবিধাক কিন্তু আমি মানৱ সভ্যতা মানে নই কৰিব নোৱাৰি, এতিয়া বিজ্ঞানৰ বলতে আমাৰ বহুত খিনি সমস্যাও হৈছে আকৌ মানুহবোৰৰ।
হয়।
এতিয়া বিজ্ঞানৰ জৰয়তে আমি এতিয়া চা বিজ্ঞানৰ ফলত আমি কিছুমান বহুত বেয়া বেয়া মাৰানস্ত্ৰ পাইছো নহয়, যুদ্ধ হলে আমি বন্দুক পাইছো, বোমা পাইছো, বাৰুদ পাইছো, হয় নাই তই কথাটো।
হয়, হয়, এইবিলাক যুদ্ধৰ কাৰণেটো বহুত সুবিধা কৰি দিছে আজিকালি।
সেইটোৱে, এতিয়া বিজ্ঞানৰ বিভিন্ন অ' পৰীক্ষা নিৰিক ক্ষাৰ ফলত যিবোৰ বেয়া বেয়া কেমিকেল ওলাইছে, যিবোৰ বেয়া বেয়া গেছ ওলাইছে এতিয়া বোম এটা যদি ফুট কিমান দুৰ্গন্ধ ওলায়। সেই দুৰ্গন্ধ বোৰে আমাৰ বায়ুমণ্ডলটোতো সম্পূৰ্ণ প্ৰদূষিত কৰি পেলাইছে।
হয়, আমি যদি ক'বলৈ যাওঁ বিজ্ঞানৰ বহুতো ভাল আৰু বেয়া হেৰিও আছে আকৌ।
হয়, হয়।
বিজ্ঞানৰ দ্বাৰা এতিয়া এই কেমিকেল বিলাকতো বহুত মানে বহুত বেয়া কামতো ইউজ কৰে মানুহ-চানুহ হত্যা কৰা বা বিভিন্ন মাৰিবলৈ চেষ্টা কৰা সেনেকুৱা কামতো ব্যৱহাৰ কৰা হৈছে আজিকালি।
সেইটোৱে এতিয়া বিজ্ঞানৰ বলতে যি মাৰানাস্ত্ৰ তৈয়াৰ কৰা হৈছে বন্দুক, বাৰুদ সেইবোৰতো আমাৰ মানুহ হানি কৰিছে, মানুহৰ লগতেতো গোটেই প্ৰকৃতিখনকতো বিধ্বস্থ কৰি পেলাইছে হয়নে ন কথাটো ক' গতিকে এনে এটা প্ৰেক্ষাপটত মানে আমাৰ বিজ্ঞানৰ ভাল আৰু দুটা দুই মানে ভাল আৰু বেয়া দুইটা পিঠি আমি চালি-জাৰি চাব লাগিব
হয়, মানুহক বহুত মানে মানুহক বেয়াও কৰিছে